হেল্ল'!
হেল্ল' কোনে ক'লে?
ক'ত আছে আপুনি?
অ অ মাজনী কৈছা
অ
মইত মইতো এতিয়া ঘৰতে আছোঁ ক'বাত যাম অলপ পিছত অলপপিছত যাব লগা আছে
অ অ বাকী মই আপোনাক এটা কথাৰ কাৰণে ফ'ন কৰিছোঁ
বাহ আজি মনত পৰিলে নে কিবা কথা মন দেখোন ভয়ে লাগিছে কিবা কথা হ'ল আজি ইমান দিন ফ'ন কৰা নাই আজি হঠাতে
মানে আ এটা ৰেচিপি লাগে মোক আপোনাৰ পৰা
পৰা কিবা ৰেচিপি মই জানোনে নাজানো
অ
হেল্ল'
অ, আপুনি দূৰত যাওকচোন দূৰত যাওকচোন মাতো ভালকে আহা নাই।
অ হা নাই নাজানো নেটৱাকৰ প্ৰব্লেম বোধই।
হয় চাগে দেই।
আহ,
ম
হেল্ল' বাহিৰৰ ফালে, কোৱাচোন?
অ মই আপোনাক কৈ আছিলো যে,
অ',
কি কয়? হেল্ল',
আহ, শুনি আছো।
শুনিছেনে?
অ, শুনি আছো দে কোৱা? কোৱাচোন? হেল্ল', হেল্ল',
হেল্ল',
অ', কোৱা কি ৰেচিপি লাগে?
অ, মাংসৰ হাঁহৰ মাংস।
কিহৰ মাংস? অ, অ, হাঁৰ মাংস। তুমি বনাই পোৱা নাই।
উ, হম।
বনাই খাবা। বনাই খাবা আৰু মাংস। হেল্ল', হেল্ল',
হেল্ল',
হেল্ল', অঁ, কোৱাচোন?
অ',
ৰেচিপিটো কি আছিলে? হেল্ল',
মোক মানে হাঁহৰ মাংস ৰেচিপিটো লাগে।
অ, হাহৰ মাংস। হাঁহটো হাঁহ মৰা মানুহ আছে। হাত হাঁহৰ মাংস কাটি আনিবা। তাৰমানে মাংসটো অলপ নেমু দি কেনে নিমখ দি কেনে। অলপ বইল কৰি ল'বা।
ঠিক আছে।
বইল কৰি লৈ উম, মাংসখিনি মানে নাই উঠাই ল'বা লৈ পানীখিনি পেলাই দিবা। উম, দি কেনে। তাৰপিছত আৰু তেল বহাই দিলা। তেলতো শুকান জলকীয়া তেজ পাত এই পাঁচপুৰণ এইবিলাক দিলা আৰু।
অঁ
দি আকৌ তাতে অকণমান অকণমান চেনি দিবা।
ঠিক আছে।
উম তেতিয়া কালাৰটো ভাল হয় চেনি দি ভাজি তাৰপিছত পিয়াজখিনি দিলা।
অঁ।
পিয়াজ ভাজি ভাজি ভাজি ভাজি ভাজি ভাজি। আলু আলু দিলেও দিও পাৰা আগতে দিলো দিব পাৰা পিছত দিলো দিও পাৰা আলু দিবা আলু পিয়াজ চব- অকলে ভাজি ল'লা লৈ কিনে অলপ- অলপ কালাৰ হ'লে ৰঙা ৰঙা বৰণ হ'লে। তাতে হেৰি দিবা অঐ- হালধি জিৰা গুড়ি মিট মছলা। অঁ। এই পেকেট মছলা এইবিলাক অলপ দিবা আৰু দি কেনে হাঁহ মাংসখিনি বনাই বঢ়াই দিবা।
হ'ব দিয়ক।
হ'ব দিয়ক তাৰপিছত লাৰি লাৰি লাৰি লাৰি লাৰি অলপ। ভাজা নিচিনা কৰি অকমান ঢাকন দি দিবা পানী নিদিবা সোনকালে পিছত দিবা পানী।
উম।
ভাজি ভাজি ভাজি ভাজি। ঢাকনটো দিলে দি পেলাই আৰু অলপ ভাজিবা তেতিয়া তেলমান পানীটো শ যাব ন। তাৰপিছত অলপমান, হয় ভাজি ভাজি আকৌ পানী অলপ দিবা। নিমখ চিমখ দি কেনে আৰু এ- ভালকে জোল বনাই খালিও খালা। জোল নবনাকে খালেও খাব পাৰা। জোল লাগে অলপমান, জোল নহ'লে আৰু কি বেলেগ খাবা জোল লাগে অলপমান। এনেকৈ খাবা গ'ল ৰেচিপিটো।
হয়।
তুমি বা কেনেকৈ বনোৱা।
মানে মই মানে তোমাৰ কোমোৰাৰে খাম।
কোমোৰা অ কোমোৰাও দিব পাৰা। কোমোৰাও দিব পাৰা। হেৰিও দিব পাৰা, অ কোমোৰা দিয়ে কিছুমানে দিয়ে। কিছুমানে নিদিয়ে দিলেওঁ দিব পাৰা কোমোৰা।
কি কলা।
সেইটো নিজৰ কথা নিজৰ কথা সেইটো কোমোৰা দিয়া নি দিয়া সেটো নিজৰ কথা। মই মানে নিদিয়াকৈয়ে খাওঁ হয়, কোমোৰাটো আৰু যেতিয়াই তেতিয়া নাপায় ন সেইটো আৰু হেই কোমোৰা লাগে, বিয়াত-
অঁ বিয়াত অঁ বিয়াত মানে তোমাৰ হাঁহৰ মাংসটো কোমোৰাৰে বনাইছে।
আহঁ দিয়া।
সেইকাৰণে মোৰ মন যায় আৰু খাবলে বহুত।
খাওঁ খাওঁ লাগি আছে আৰু হাঁহৰ মাংস কোমোৰা।
আহঁ
অঁ ঠিক আছে খাম দিয়‌ক কোমোৰাৰে খাম।
কোমোৰাৰে খাম। অঁ মই কোমোৰাতো না সিমান নিদিও মই নাহে পাব লাগিব ন বুঢ়া কোমোৰা লাগে নহয় কোমোৰা। হেৰি কোমোৰা দিলে নহ'ব না জালি কোমোৰা দিলে নহব না এই বগা পত- আছে সেই কোমোৰাটো লাগে। সেইটো কোমোৰা আৰু যেতিয়া তেতিয়া নাপায় ন
তাকে
পালে বন দি বনাব পাৰি নাপালে আৰু কেনেকে বনাবা দে সেইটো আৰু কোমোৰাটো হঠাতে কেনেকে পাম এতিয়া এ যাৰে ঘৰত থাকে গাঁৱৰ ঘৰত থাকে গাঁওবিলাকত সেইবিলাকে খাই পাৰে আৰু ঘৰত থাকে আৰু সিহততে বনাই আৰু এতিয়া বিয়া বুলি আৰু ক'ৰবা বিচাৰি বিচাৰি লৈ আহে বিয়াত বনায় এই ঘৰে চাগে খালে আৰু কোমোৰা ক'ত বিচাৰি যাব আৰু
হয় হয় হয় তাকে ঠিকে কৈছা
ঠিকে কৈছা উম দে বনাই খাবা একদিন মই কিন্তু বনাওঁহে নাখাওঁ হাহঁৰ মাংস মোৰ হাই প্ৰেছাৰ আছে নহয়
হয়
উম উচ্চ ৰক্তচাপত হাঁহৰ মাংস বহুত বেয়া তাৰ মানে সেইকাৰণে মই নাখা বনাই দিওঁ সিহঁতে খাই গাহৰিও বনাই দিওঁ সিহঁতে খায় মই নাখাওঁ
মই মানে ৰুটিৰ লগত হাহৰ মাংসটো খাই ভাল পাওঁ আৰু বহুত ভাল পা ভাল লাগে
ৰুটি লগত খোৱা তুমি
অ
অ উম খাবা যে যেতিয়া ৰুটি লগত খোৱা ভাতৰ লগত খোৱা ভালে হল আৰু
সেইটোৱে
ৱাহ হেল্ল'
অ শুনি
হেল্ল অ শুনিছো
মানে ৰুটিৰ লগত খামবলে মন যায় মোৰ বহুত
হয় বহুত অ
ৰুটি হাঁহৰ মাংস মানে আমি ইয়াবোৰত টো খাওৱে এনেকে
এনেকে খাইও ভাল লাগে বিয়াত তাৰ মানে ৰুটিৰে খাইছিলা
অঁ
অ অ আমি আৰু ঘৰত ভাতে দিয়ে খাই ভাতে দিয়ে খাই ইহতে খাও বিলাকে ৰুটি নাখায় ৰুটি খালে ৰুটিৰো খাব পাৰে ইচ্ছাৰ কথা এইটো
উম উম
দে এতিয়া তুমি ঘৰতে আছা না কৰ'বাত যাবা
মই এতিয়া যাম আপোনাৰ
কত যাবা
চাও
চাওঁ ময়ো যাব লগা আছিল বজাৰ কৰিবলে ঘৰৰ বজাৰ বাকী আছে অ ক'ত যাবা
মই তোমাৰ ফেন ফেঞ্চি বজাৰ যাম
বজাৰ যাম অ ফেঞ্চি বজাৰ যাবা
উম
উম তাৰ মানে বজাৰ বহুত আছে
অ বহুত আছে আপুনি যাব নেকি?
মই আজি নাযাওঁ মই আজি বেলেগত যাওঁ আকৌ হেৰি আছে এঘৰে আলহি ঘৰত যাম অলপমান কিবা এটা সিহঁতৰ ৰাইজ আছে তাতে মাতিছে তাতে যাম সকাম আছে তাতে যাম একঘৰ মানুহে তাৰমানে সিহঁতে সেই পঢ়িব পাঠ পঢ়িব
উম
গীত পাঠ পঢ়িব
উম
সিহঁতৰ ঘৰত যাব লাগে
বা
বা
ঠিকেই আছে দিয়ক
নগালে বেয়া পাব নহয় তাতে যাম
সেইটোৱে
সেইটোৱে উম ওচৰত যাবা যাবা বেছি দূৰ নহয় ওচৰতে তাতে যাম
তাৰপিছত কি কি বজাৰ কৰিবা
মই আপোনাৰ ঘৰত যিখিনি মানে বনাবলগীয়া বস্তু আছে সেইবোৰ বনাম
সেইবোৰ বনাম কি বস্তু বা বুজি পোৱা নাই
এইবোৰ আৰু হাঁহ হাঁহৰ হাঁহ নিম তাৰপিছ
তাৰপিছত তোমাৰ অ
অলপ মছলা আনিম
কহুদা
সেয়াই আৰু কোমোৰা।
কিয় আনিবা
অ
সেই বজাৰ সেই সেই বজাৰ কৰিব ফেঞ্চিত যাবা
অ ফেঞ্চ
অ ফেঞ্চিত অলপ কম দামত পাই ফেঞ্চিত এইবিলাক নাপায় নেকি হাঁহ কোমোৰে নাপায় নেকি ফেঞ্চিত
পায় পায় দোকান আছে চাব লাগিব
অ দোকান থাকিলে কণফালে আছে দেখা নাই। কোনটো ছাইডত আছে দেখাটো নাই এইবিলাক মাছখ ভালে আছে নেকি। উম। মাছখোৱা ফালে থাকিব লাগে ফেঞ্চিত দেখা নাই।